হেল্ল'।
হেই হেই হেই শুনিছা? অ। কি হৈছিলে?
অ এই কুল্লুকুজা হৈছিলো তাৰ পিছত এই আইতাই মাতিছিলে আইতাই মানে বিয়া খাবলৈ যায়।
অ অ কত?
এ আমাৰ গাঁৱৰ ছোৱালী এজনীৰ মানে তুলনি বিয়া আজি ৰিচিপচন দিছে।
তুমি যোৱা নাই? অঁ, এই বহুত গৰম।
এ এ যাব মন নাই তাই, বিয়াত তাতে ইমান মানুহৰ মাজত আৰু গৰম লাগিব গৈ।
উম, তাকো বিয়ালে আকৌ এই টপ টপ চবো পিন্ধি যাব নোৱাৰি।
বাই।
দীঘল দীঘল কাপোৰ পিন্ধি যোৱা
সঁচা আমাৰ অসমত যে ইমান গৰম পৰে, অসমত
শ্বিলং শ্বিলেং যাওঁ বলা আমেৰিকা যাম।
হুম?
আমেৰিকা।
অ, এই যে বিয়া হৈছে যে আম বাহিৰৰ মানুহৰ লগত যে সিহঁতৰে ভাল।
অ তেনেকুৱা এটা চাব লাগিব এতিয়া ৰবা।
আৰু ইমান ঘূৰে। এজনী যে আছে যে কিমি বুলি যে জাৰ্মানীনে বিয়া হৈছে ইমান দেশ বিলাক ঘুৰিছে বাপৰে।
এইটো যে হ হেৰি কৰা নেকি? কাটা যে
অ কপাল খন যে।
অ।
অ তাই যি কিমান এতিয়ালৈকে চৌবিশখন দেশ ঘূৰিলে। চৌবিশখন দেশ চোৱা ধেমালি নে?
আৰু হেৰিওতো ঘূৰিছে এই কৃষ্ণাংগী যে।
তাইতো বাৰু অসমতে অসমৰ লৰা লগতে আছে। কিন্তু এই কিমি যে চৌবিশখন দেশ ঘূৰিলে।
আমাৰ কপালত নাইৰে কিয় আমাৰ কপ
আৰু মানে য ইউৰোপৰ কানট্ৰি ন সেইবোৰো চোৱা। চৰিতে থাকে চব দেশবোৰ ঘূৰিব পাৰে।
তাই হেৰিত আছে ন? আমেৰিকাত আছে ন! ক'ত য জাৰ্মানে তাৰো পইচাও বেছি পায়। গিয়েকেও কাম কৰে।
কিবা তাত মানে এটাতে বহুত পইচা।
সেইটোয়েতো তাত চলিবলে বহুত হেৰি সৰু কাম এটা কৰিলে বহুত পইচা। যাবাই ন?
মানে পাৰ্ট টাইম মানুহৰ ঘৰত কাম কৰিবলৈ গ'লেও বোলে তাত কিমান পইচা পায়। আৰু তোমাক কিমান ষ্টেণ্ডাৰদ। মানুহৰ ঘৰলে যে কাম কৰিবলৈ আহা
উ আৰু আমা আমাৰ ইয়াত যদি পাৰ্ট টাইম কিব কৰিব যাওঁ, তিনি হেজাৰ, দুই হেজাৰ। সেইটোৰে মাহটোৱে নচলে।
মানুহে হাহেহে আমাৰ ইয়াত। তেনেকুৱা কামবোৰক মানে ইনচাল্টহে কৰে।
আমাৰ লগৰ কেইজনী মানে পাৰ্ট কেটেৰিঙৰ হেৰিও কৰি আছে।
মই ভাবিছো ময়ো কৰোকে নেকি? ঘৰত যে নিদিয়ে আকৌ।
উম।
এদিনতে ফাইভ হান্দ্রেদ, ফাইভ হান্দ্রেড লৈ আনে আৰু আমি পইচা
পইচা লাগেও এতিয়া। নকৰিলেও নহয়। ভাল আকৌ মামায়ে নিযুত মইনাটো কেইমাহমান দিলে।
আহ কষ্ট পা দিবনে সেইটো? সন্দেহে হৈ আছে মোৰ।
আকৌ ম মতে মোৰ ম আকৌ চাগে ভেৰিফিকেচন হ'ব। ডাইৰেক এনেও নিদিয়ে।
উম হো। কিয় আকৌ ইফালে কৰিব লাগিব সিফালে কৰিব লাগিব হ'ল আৰু
এইকেইটা কৰি ফুৰি কৰি থকালে এইটো চেমিষ্টাৰ চেমিষ্টাৰ গুচি যাব দুমাহ পাই পিনে। নে এই কিমান ইমান খিনি কৰাৰ পিছত দুমাহ মান পাম তাৰ পিছত চেমিষ্টাৰটো গুচি যাব চেমিষ্টাৰ যোৱা তাৰপিছত আকৌ ৰিনিউ কৰা এইবোৰ কিবা কিবি।
উম তেনেকে তেনেকে তোমাৰ খুব বেছি দুমাহ মানৰ এটা দি পেলাই থৈ দিব আৰু নি
অহ, মই যেনেকে পালোঁ।
উম।
এই তেনেকে দিবা আৰু তেনেকে বেলেগ নিদিয়ে আৰু এনেই এনেই একজামৰ হেৰি ইলেকশ্যনৰ আগৰ টাইমত এই পইচা দি দি দি বহুত ভাল কৈ এক ইলেক্যন শেষ হোৱাৰ লগে লগে বাহটো দি দিলে আমাক বাঁহ দিবলৈ অকল লৰা খুপাই বাকী আছিলে অ বাঁহ দিবলৈ অকল লৰা স্কুল নাযাওঁ যে। অ কলেজ, স্কুল, ইউনিভাৰ্চিটি বন্ধ যে সেইটো কাৰণে চাগে।
কিয় জুনলেকেটো খোলা থাকে। হয় ন নহয়? এনে এনে কাটিছে। জুলাইটো কাট। জুলাইটো কাটিলেও দেখিব ভাল।
সেইটোৱেটো আগষ্টৰ এক তাৰিখ হে গম পাম এতিয়া কি হ'ব, কি নহ'ব?
আকৌ নতুনকে ভেৰিফিকেচন হোৱাৰ পিছতহে পাব আৰু।
উম। তে এগষ্ট এক তাৰিখে যদি অৰুণোদয়-চৰুণোদয় নিদিয়ে, নেক্সট বছৰ আৰু গম পাই যাব আৰু সি। মানুহবোৰে ভোটেই নিদিব।
সিমান কৈ থকাৰ পাছত এনেও এটা তাৰিখ দিন ধাৰ্য নহয়ে যিমান যিমান যি ক'লেও
সেইটোৱে। আমাৰ যে আকৌ এতিয়া আমানে এতিয়া যে অহা বছৰ এনেকুৱা দিনত যে আমাক কি পঢ়িম কি নপঢ়িম সেয়া উৎপাত লাগিব এণ্ট্ৰেন্স দিয়া। কিবা দিয়া
অহ, এন্টেচটো কিহৰ কাৰণে দিম অকল পি এছ দি হিহি
অ পি এছ ডিৰ কাৰণে নহ'লে বি এট সেইটোৱেটো
সেই দুটাই অপচন আছে আৰু বেলেগ অপচনো নাই আমাৰ
আৰু সেই দুটা চিত পাব লাগিব নহয় আমি সেই দুটাৰ ভিতৰত বোলে এটাটো নাপালো
অ মোক কি হ'ব বে চিন্তাই লাগি যায় মোকতো ধুই পেলাব ঘৰত কাপোৰ ধোৱা নিচিনা ৰগৰিব অও এটা এটাটো যদি নাপাওঁ কি গুৱাহাটী ইউনিভাৰ্চিট বি এডটো পালে হল আৰু
গুৱাহাটী ইউনিভাৰ্চিটিত বহুত বেছি বি এডৰ পইচাটো অলপ বেছি আছে হয়
তেজপুৰ ইউনিভাৰ্চিটি যে চিট নাপায় কাৰণ বহুত কম বেছি হাই পাৰ্চেন্টেজ যায় অ তাতে
বাহিৰৰ বোৰে কৰিবলৈ আহে যে
সিহঁতী মা পা উম ননাই ননান এ লাহানে চাৰী পান অ বছে উ আছে হেৰি কি বুলি এই আমাৰ লগৰ এজনীয়ে যে কৰি আছে আমাৰ দৰঙৰ লগৰজন নামটো পাহৰি কি আছিলে
অ
নামটো ছেম ছেম আছিলে কিন্তু সিহঁতৰ দুজনী আছিলে ছেম ছেম নামৰ
তেতিয়া কোন আছিলে সেইটো পাহৰি থাকিম
তাইকেনেকে পঢ়িছেজানো একম পাইভেত আৰু তাই বিএত কৰিলে যে আমি যে ৰুম চুম লৈ থাকিব লাগে থাকিব
তাই কৰ' পৰা কৰি আছে তোমাৰ লগৰজনীয়ে।
গুৱাহাটীৰ ইউনিভাৰ্চি পাক-
থাকিকোন জেগাত
গুৱাহাটীতে পাইছে বোলে ক'বা জেগাত গুৱাহাটী ভিতৰা জেগাতে পাব আৰু ক'ত পাব ন ভিতৰ ভিতৰত যেগাতঅ সেই তেনেকাই হব কাৰণ বিয়ত য'তেই নকৰকআমি ৰুম লৈ থাকিব লাগিব
অ মেইন তুমি ইউনিভাৰ্চিটিত যদি পোৱা ন তেতিয়াহে হোষ্টেল পায়
ইউনিভাৰ্চিটি বুলিবলে অ হেৰি ডিব্ৰুগড় ইউনিভাৰ্চিটি
আৰু তেজপুৰ ইউনিভাৰ্চিটিহে আছে আৰু বাকী মানে অনে কলেজ বোৰত পালো ৰুম বা পিজি ল'ব লাগে
আৰু কি জানা তেজপুৰ ইউনিভাৰ্চিটিত বি এছ চি বি এড বোৰ আহি যায় যে তাৰ কাৰণে বেছি চিট বোৰ ফুল হৈ যায়
অ বিএচছিবিএড বিএছি বিএড তেনেকুৱা আহি থাকিব
উম অ বি এড কৰাৰ পিছত এম এটো কৰিব পাৰি নহয়
অ বি এড এ এমেত কৰিব পাৰি এমেততো দাইৰেক কৰিব পাৰি এমেত তো
হু
তাকে বি এড কৰি এম এড কৰাতকে পি এইচ ডি কৰাই ভাল কাৰণ সময়তটো যায় এনেই এনে আৰু একো গেৰেণ্টি যাই নহয় আৰু পইচাও বহুত যায় তটো পি এইচ ডিতে সিমান পইচা নাযায়গৈ
তুমি যদি বি এড কৰি এম এড কৰিব লগা হয় ন তেতিয়া এম এড কৰা ন তেতিয়া মানে আৰু তুমি এক্জাম দিব লাগিব চেয়াৰ কৰিবা বাৰ নাই কিবা পাবৰ কাৰণে কিন্তু হেৰিতোযে- পি এইচ ডি কৰিলে যে পি এইচ ডি পোৱাৰ পাছত তুমি এখন ইউনিভাৰ্চিটিত- সোমাই আৰামত সোমাই যাব পাৰিবা তুমি-
তেনেকে মানে পষ্ট খালি হ'ব লাগিব। ন ভেকেঞ্চি
বাহিৰৰ ইউনিভাৰ্চিটিত কিমান প'ষ্ট খালি থাকে আমাৰ হিন্দী বেলেগৰ ক কথা নহয় নাজানো আমাৰ হিন্দী- উম আমাৰ হিন্দীৰ কাৰণে ভাল আৰু বেলেগ চাবজেক্টৰ কাৰণে ইমান হেৰি নহয় কাৰণ হিন্দী টিচাৰ ইমান নাথাকে। ন অ হিন্দী হেৰিবোৰ
কিন্তু বি এড কৰি এম এড কৰি পৰীক্ষা দিব লাগিব আৰু পইচা বহুত খৰচ হয় পি এইচ ডি কে বেছি পইচা যায়।
এইতো হয়।
অ পি এইচ ড তুমি ধৰা হোষ্টেলো পালা আকৌ চেন্টেলৰপৰা কৰিলে প ইছা তাৰই ষ্টেটৰ পৰাও কিবা তাৰ পৰাই ষ্টেটৰ পৰা কৰিলও অ মানে কম কি হলে অলপ কিবা এটা খৰচ এটা দিয়ে।
উম
বি এডতো একো নাপায় ন নিজৰ পৰা যায়হে।
বি এডত এম এডত নিজৰ ইন্টাৰ্নশ্বিপ কৰা কিবা।
পপি মেমে পপি মেম নহয় কি আছিলে ববী মেমে দেখিছে নাই ডাইৰেক্ট তোমাৰ পি এইচ ডি নকৰাক এনেট পাছ কৰিয়ে পাই গ'ল।
উম
অসমীয়াত তাকো অসমীয়াাততো কিমান চব কিমানে কৰে অসমীয়াত- অ অসমীয়াত যে আমাৰ এতিয়া ধৰ অসমত তোমাৰ তেজপুৰ ইউনিভাৰ্চিটি- এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিতহে আছে হিন্দত মাষ্টাৰ্চ তোমালোকৰ থাৰতিউন। আমাৰ ফৰটিতা আৰু বাকী তোমাৰ অ অসমীয়া যে আমাৰ ইউনিভাৰ্চিটিত নাইটিতানে নাইনটি ফাইভটা চিট।
উম।
কিমানে কৰিছো চা, টিউতো আছে ডিউতো আছে কটনতো আছে।
এ, যোনবোৰ মানে আকৌ পাচ আপবোৰো থাকে ন। ষ্টুডেন্ট বোৰতে কিমান থাকে। আহি আহি। আহি আছে, যোন কেইটা পাছ আউট হৈ গৈ আছে সিহঁতেওতো একজাম দিে আছে দিয়ে। মেইন কথা পি এইচ। যিখিনি আকৌ পি এইচ ডিৰ কাৰণে হেৰি এক্জাম দি এনট্ৰেঞ্চ দিয়াত। তোয়ে ভুল, সেইটো দিবই নালাগে কৰি থকা খিনিয়ে।
অ, সিহতক মানে এনেুৱা উঠাই দিব লাগে আ। জোনে এবাৰ পি এইচ ড কৰি আছে। সিহঁতক নেটটো দিয়লৈ মানে বন্ধ কৰাই দিব লাগে।
অ' কাৰণ সিহঁতি এবাৰ কৰি থকাৰ পিছত আৰু সিহঁতিটো অবভিয়াচলি সিহঁতৰ এক্পিৰিয়েঞ্চ হৈ যাব। যে, কেনেকে এক্জামটো মেথডো হেৰি সিহ তাৰ পিছত নকৰিব একোৱে নকৰিব কানতটো হাই গুচি যাব, সিহঁতি অলৰেড জানি যায় কুৱেশন পেটাৰ্টো কেনেকুৱা হয়। উম।
স্কলাৰ বোৰে ক্লাছ কৰে ন?
নকৰে নকৰে।
লছ কৰািব লাগে জানে। পাই এক্সট্ৰাক কে পিছত।
উম, আমাৰ হেৰি কি বুলি কয়। এ, এজনে কৰাইছিলে এজনক তাৰপিছত এ আমাৰ গোটেই উ চিনিয়ৰ নিচিনা নথাক। থাকে নিজৰ লগৰ নিচিনা থাকে যে, কৰাব নোৱাৰে হাঁহিয়ে থাকো ক্লাছত আমি।
আমাৰ যিহুত যে স্কলাৰ গুটেইিকেইনে ক্লাছ কৰা।
নকৰিলে আৰু লাজ পালে চাগে। যিটোহে শাসন দি আছো আমি ক্লাছত।
সেইবোৰে আচলতে কৰি থাকিলে যে হেৰি পায়, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এ পাই যে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এখন থাকিলে মাৰ্ক্স পাই এটা।
কিন্তু, সেই যোনে আমাৰ এবাৰ চা চলছিলে সেই দুজনী এতিয়া কৰবাত উম হেৰি ইউনিভাৰ্চিটি এখনত প্ৰফেচাৰ কৰি আছে।
মানে পাৰ্মিনেতকে পাৰে নে কি?
উম।
উম।
মক ব পি এইচ ডি কৰাৰ লগে লগে হোৱাৰ লগে লগে তাই সি পাই গৈছে
উম উম।
বহুত খালি ঠাই বহুত যায়, তুমি এতিয়া তুমি এতিয়া হেৰি বাহিৰতো ইউনিভাৰ্চিটিৰ কাৰণে তুমি বাহিৰতো চাকৰি এটা পাই এনেও যাবাই ন।
চাকৰি কলে কোন নাযাব ভাই আমেৰিকা ইউৰোপ পাইছেগৈ মানুহবোৰে চাকৰি কাৰণে।
আৰু ইউনিভাৰ্চিটি এখনত চাকৰি পোৱাটো কম কথা নেকি।
অ' তোমাৰ হেই ছেই চব দিয়ে কোৱাৰটাৰ চোৱাৰটাৰ চব দিয়ে জান নে ইউনিভাৰ্চিটিত চা টো পালে।
সেইটোৱেতো হেৰি এখন কলেজ এখনত পোৱাতোৱে বহুত।
সেইটাই তো।
মইতো বাহিৰত কলেজ এখনত পালেও গুচি যাম পাই।
বাহিৰত পালো কাৰণ আমাৰ হিন্দী অসমত ইমান নাই ন, ইউনিভাৰ্চিটি কিবা কিবি।
উম, লাইফটো বনি আহিব মানে। তোমাৰ পাঁচ বছৰ কৰিলেই লাইফ বনি যাব।
উম!
উম!
কি হয়, ভগৱানে জানে আৰু এতিয়া। একজামতটো বাৰু গৈছে যেনে তেনে।
উম!
পৰহি বি এডৰ একজাম হৈছে নেকি কালি মোৰ লগৰ এজনীয়ে দি থৈ আহিছে।
অ'!
তেজপুৰখনো উঠাই দিলে বোলে, বি এডৰ।
গম নাপাওঁ দেই মই।
মই শুনা যেন পাইছিলো সেইটো, তেজপুৰখন উঠাই দিছে বুলি। হৈ গ'ল আৰু।
তেজপুৰখনতে বহুত কম মানে, হেৰি পইচা লৈছিলে বুলি শুনিছো।
অ'! অ'!